হ
হেল্ল'
আহ
কি কৰিছে এ আছো ন
অ মই এই কাপোৰবোৰ অকমান উলিয়াই দিছো ছিলো নহয় ৰ'দ দিছিলা তাৰ পৰা এতিয়া আকৌ বৰষুণ আনিলা আকৌ সোমাই আছো
অ ময়ো তেনেকুৱাইে কৰিলো মেলি থৈছিলো আকৌ এতিয়া ভৰাবলৈ
অ কালি হে কালি হাতৰ চোৱা খেদিছিলো যে বৰষুণ আহিল পলাও সেয়া তাৰ পৰাা আজি এতিয়া ৰ'দ দিওঁতে অকমান শুকালে
আজি ৰ'দ দিবলৈ পাব লাগিছিলে
পাব লাগিছিলে তাকে সাৰত নিদিলে আৰু যিকণ দিলে সেইকণটা শুকালে আৰু
উম সেইট ভাত খালে নাই
ভাত খালো ভাত ভাতৰ গট তু কি কবা হেৰি বজাৰৰ পৰা জিকা আনিছিলো তাৰপা জিকাবোৰ পাই তিতা নহয়
অ তিতা আছে নেকি
তিতা অ তাৰপা মই অকমান অকমান কাটি খাইও চাইছিলো বোলো ব যে তিতা নাপা ালো তাৰ পৰাা বনাইছো আৰু খাবাবলে তিতা নহয় এইবোৰ হে আজিকালি বজাৰৰ বস্তু আনি পেলাই খোৱাতকে নোখোৱাকে থকা
উম এইবোৰ ভিটামিন ঔষধ দি দিয়ে বোৰ
ঘৰত ইমান পাচলি এইবাৰ বতৰ জহতে পাচলি হোৱা নাই দিছো কিন্তু হোৱা নাই সেইকাৰণে বোলো কিনি আনোচোন সেয়া কিনি আনি গুটি
উম অ দাম দি আনি লাভ ন না
দাম দি আনি পেলাই
উম
লাভ নাই নহয় বৌ
হ
তাকে বেছি অনা নাই বুলিহে বেছি অনাহঁতৰ হব না এক কেজি হে আনিছিলো অ এনেই নষ্ট হল ন সেৰি এক কেজিহে আনিছো বাৰু ধেন আনিলো
অ হে বজাৰ গৈছিল কি কি আনিলে
বজালালে এইবোৰ খোৱা বজাৰ কৰিলো তাৰ পৰা সেই তাৰ আগত বজাৰত গৈছিলো হালধি আনিছিলো হালধিবোৰ কি হয় এই বনালে ভাজি চাজি দিলে মানে ৰঙা হৈ যায় এতি কিটকে
আহ
তাৰ পৰা হেৰি আকৌ দালি চালিত দিলে একদম ঢেল ঢেলকে হৈ থাকে ৰং অকণো নোলায় উম তাৰপা আ গৈ ঘূৰাাই দিলোোগে দোকানীতে বা একো কোৱা নাই ললে অ একো কোৱা নাই বাৰু ললে হেৰি তেনেকুৱা কুকা হালধি খাই পেলাই মৰিলেহে হব
অ' তোন, বেমাৰ আজাৰ হ'ব।
ঘৰত বেমাৰী মানহো
উম, খা পিছত
অ'। ঘ ঘ সৰু খোপায়ে যদি সদায় খাই থাকে এক কেজি এই এ হালধি ও শেহ হওঁতে কিমান দিন লাগিব? ধেমালি কথা নি, সেইকাৰণে গও ঘূৰাই থৈ আহিলোগে যা।
অ'।
আজিকালি বজায় পা বস্তুবোৰ আনি খাব নোৱাৰ'। সেয়া পাচলি আনিলো সেয়া গুটি, হালধি আন আহ আনিলো সেয়া গুটি হিহেহ, তাকে হে। সেইবোৰহে গুটি বৰ দিগদাৰ। ঘৰত পাচলিৰ মানে কি হয়, লগা নাই বস্তুবোৰ। গছবোৰ হৈছে। কিন্তু হেইবোৰ নাই হোৱা সেইটোহে কথা। উম, গোটবোৰ লগাম আ উম।
হেই কৰি, এতিয়া আও জিকা ভাজিয়ে খালে।
উম। তাকেহে, ভাত খালানে নাই?
অ', খালো ভাত।
বাহ
ভাতো আমাৰ দালি বনালো। দালি বনালো আলু পিটিকা কৰিলো, ভেন্দি ভাজি সেয়াই
মই খৰা জিকা বনালো, দালি, ডিম আমলেট কৰিলো হেয়াই
অ'। অ', তেনেকে দিয়ে খালো আও ভোল কালি কিনি আমাৰও আনিছিলে নবনালোহ, বোলো ৰাতি বনাম আও।
অ'।
ভাজি ভাত হেৰি কৰি, এতিয়া বোলো দালি দিম।
অ', মামা এইকেইদিন হেৰি যে ভাত খাবলে মন কৰা নাই যে। তাৰপা হেই আকৌ ৰাতিপুৱা ডিম এতাকে বোলো আমলেট কৰি দিওঁ তাকে খক হেৰি বুলি, হেই ডিম বনাই দিলো।
অ'।
উপায় নাই নহয়। বেমাৰী মানুহক খাবলৈ দে খোন একো নায়ে।
উম।
খাবলৈ দিবলে
সেইটোৱে। অ'। অসু অসুখীয়া মানুহ থাকিলে
বৰ দিগদাৰ, খাবলে দিবলৈ একো নাইকিয়াই হয় ভাত কেলা আছে ভাত কেলাবোৰ নাখায়।
উম, বাচি বাচি খুৱাব লাগে যে।
বাচি বাচি খুৱাব লাগে, বৰ দিগদাৰ।
বাচন ধুই আছে নেকি?
মোৰ আলহী এজন আহিছে।
অ
অ চাহ বনাম
আলহি আহিলে আলহি আহিলে
আলহি' হেয় অহ এই কোমল চাউল নিবলৈয় আহিছে
অ
মচাল দি দিওঁ যে
অ
কমচাল সাত কেজি লাগে তাকে নিবলৈ আহিছে। উম বেপাৰতটো চলাই আছো আৰু আশী টকা
অ
আজি তিনিবছৰ তিনিবছৰ মান হ'ল আৰু তাকে হে আৰুনো কি কৰিবা নিজৰ খৰচটোকে ওলাই থাকিব লাগে
তেনেকে
তেনেকে আৰু ঘৰত বোলে অ কিবা চা বেচিবলে একো নাই এ চলিব লাগিব আৰু উপায়টো নাই।
ল'ৰাটোকো পঢ়াব লগীয়া হৈছে সেইবিলাকত পইচা দিব লাগে। সেই দিগদাৰ এইবোৰকে কৰি মেলি আৰু উলিয়াছো আৰু।
উম পঢ়া শুনাত ধেৰ যায় এইবোৰ পঢ়া শুনা ল'ৰা-ছোৱালী থাকিলে। এইদিনা বোলে ইটো পইচা সিদিনা এডমিশন
ধেৰ লাগে অ' এইবোৰ, উম উপায় নাই। নিদিলেটো নহ'বই দিবই লাগিব লাগিব নিজে নাখাই হ'লেও দিব লাগিব।
উম, পঢ়াৰ পিছত আকৌ আধৰুৱা কৰিবও নোৱাৰি নহয়।
অ' সেইটোৱে অ'
উপায় নাই আকৌ। এতিয়া আমাকো সেই তেনেকে মাহঁতে পঢ়োৱালে আৰু পঢ়োৱাই পেলাই আকৌ এডমিশচনবোৰ চব বাৰিষা চিজনতহে পৰেগে।
কৈয়গে উম, ফ্ৰি ফ্ৰি কয় কিন্তু কি ডাল ফ্ৰি চববোৰ দেখোন দিবই লাগে। হয় নহয় একো ফ্ৰি নাই দেখোন। পইচাকেইটা হেৰি এটাটে উঠাই দিয়ে কি বুলি কয় হে
এনে কয় কোনো ল'ব দুহেজাৰ ল'ব এহেজাৰ ল'ব
কিতাপ চিতাপ পৰা ধৰি লৈ চব কিনাৰ পৰা ধৰি কিমান খিনি লাগে।
চব কিনিব লাগে এনেহে কয় হিমন্তে ফি্ৰীকে পঢ়া। বাম বুলি এনেই ভোৱা
চব ঠিকে পহাম ফঠিকে পহাম কি ফি দিছে তাজে আমাৰ লৰাঁতে হেৰিও নাপায় নাপায় নহয় এইবোৰ কি বাপু আচনী সেইবোৰ সেইবোৰ গও নাপায়। আকৌ বিয়টো হেৰি হলেহে চাগে পাব,
উম
ছিগিলেহে চাগে আকৌ পাব, অ স্কলাৰশ্বিপ নাই পোৱা? নাপালে নাপালে কলাশিপ এ আজিকালি আকৌ হেৰি ন হ কাটক বেছি কৰিলে। আগতে কাটক ষাঠি তাৰ আছিলে আজিকালি আকৌ আশীতটো নহয় নহয় আশীতকে ওপৰ আশী তিৰাশী দিছিলে যোৱাবাৰ। এইবাৰো আৰু বেচিলে যাব।
আহ'।
তিৰা আশীত আমাৰ লৰা একশীহে সেইবোৰ হে। উম, স্কুটি পালে বাৰু। কিন্তু এতিয়া সেই স্কলাৰশ্বিপটো নাপালে আৰু।
অহ '। কিবা এটা পাই
তাকেহে কিবা এটা বেপাৰ, চেপাৰ নকৰিলে কেনেকে কি কৰিবা? ল'ৰা ছোৱালী পঢ়োৱাব লেকেতো লাগিব।
উম, যিহে আজিকালি আৰু।
অ' তাকে।
পঢ়া শুনা
পঢ়া শুনা।
আলহীক চাহো দিছে অ', আছে, শুই আছে ভাত খাই।
দিছোঁ। বতৰতো এবাৰ বৰষুণ আনিছে, এবাৰ হেৰি হৈছে সেইখন। কৰি আছে আৰু, উম।
ৰ'দ অকন দিলেহে। ৰ'দেই দিয়া নাই অ', এতিয়ালৈকে অ', আকৌ বৰষুণ সেইয়া পেলালেই।
তাকে অ', বতৰটোৰ পৰা উপায় নাইকিয়া হৈছে।
ৰ'দ দিলেও চাগে পা-উম, পাছবেলা মানলৈ দিব চাগে পাছবেলালে ৰ'দ দিবগে চাগে।
জানো কি হয়, বতৰ দেখোন আগবিলাতে ভাল কৰে, তাপা বৰষুণ আনে। সেইখন ক'ব নোৱাৰোঁ পাই।
বতৰৰ মহীমা ধৰিব নোৱাৰি।
ধৰিব নোৱাৰি উম। বতৰে ব-তাকে বতৰে, বতৰ কাম কৰিব আমি আমাৰ কাম কৰিম আৰু উপায়তো নাই।
অ'। মামাও শুই আছে নে কি?
মামাই শুই উঠিছে আলহী আহিছে যে কথা পাতিছে।
অ'।
উ, উম, ঘৰত সকামো আছে ত এনেকুৱাত কেনেকে নহয় লৰাকে পঠিয়াব লাগিব বাৰু মই নাযাওঁ হে। এয়াহে মামা গা ভাল নহয় যে সেইকাৰণে নাযাওঁ।
নাইি আজি নাম গোৱা ৰাতি কাইলৈ চাউল খোৱা আছে। ভোজ আছে মানে
অ, চাউল খোৱা বুলি কয় নেকি?
চাউল খোৱা। নাম অহ, নাম গোৱা চাউল খোৱা তেনে তেনেকে বুলি কয়।
অ, মানে এই ভোজ দিয়াৰ দিনাখনি।
অহ, ভোজ দিয়েনা আমাৰ ৰাতি নামগোৱাই যেনিবা তাৰপা সফাল চাউল খোৱা নাম তেনেকাে বুলি এই মাহেকীয়া সকাম।
অ - অ। অ, এয়া আপোনালোকৰ হেৰি ভাইটি। তিটোভাগৰ হেৰিয় নে কি অ - অ।
মাহেকীয়া সকাম।
অহ ',
পা খেতিলেলৈ ওলোৱা আগতে পাতি আজুৰি হল।
অ, নব দিগদা হ'ব নহয়। তেতিয়াহে পাতি ল'লে ভাল আৰু।
উম, আমাৰ সেইফালে বৰষুণ দি থোৱাকে। কিমান মাছ ওলাইছে আ বৰষুণ দি আছে ভালে আছে বোলে মাছ কেনেকুৱা
উম, আমাৰ ঘৰৰ চাইদেউও ধৰ মাছ ওলায়। বৰষুণ দিলেই হ'ল এতিয়া চাগে ক' উলাইছে আৰু।
অহ ',
ক ধৰিলক।
ধৰা বিলাকে ধৰিব আৰু নধৰা বিলাকে নাই জালত হেৰি আমাৰ জালত ধেৰ লাগে।
উম, আমাৰ দব নাই মুখাগৰ নাই থে গে গ ল। মঘ ন আ - আ।
হয়।
ব নান
আকৌ এতিয়াম তোমাৰোকক ওৰহাহতেন দিলে সিহতেন এতিয়া দূৰ হ'ল আকৌ
উম, দুৰ হৈ যে। লৈ কিবাত হল আৰু ভাইটিৰ হাতত দি পঠিয়ায় আৰু।
অ',
উম,
তাকে আমাৰ লৰাাক মাটি সিনা দি পঠিয়াইছিলা
উম,